হেল্ল' অ শুনিছা?
হে তুমি শুনিছানে বাৰু?
হয় হয় শুনিছো শুনিছো।
অ। কি কৰি আছা?
মই তোমাৰ এয়া ভাত ভাত পানী খাই থৈ তোমাৰ অলপ এনেই বহি আছিলো। তুমি?
অ এই এয়া এনেই বহিহে আছো বাৰু। তাকে খবৰ খাতি কেনেকুৱা?
খবৰ খাটি মোৰা ভালেইে আৰু। তোমাৰ ভাল নহয়?
অ ভালে ভালে। তাকে বোলো বহুত দিন হ'ল তোমালে ফোন চোন কৰা নাই, বোলো আজি এটা বিশেষ বিষয়ৰ ওপৰত কথা পাতো বুলি। ফোন কৰিলো মানে।
অঁ ভালে কৰিলা ভালে কৰিলা। তাকে কি বিষয় বা?
হয় হয়। বিষয়টো মানে এনেকুৱা হব- এই তোমাৰ এতিয়া আজিকালি দিনৰ যি মোবাইল গেমিং হওক। মানে যি মোবাইলত খেলা গেম হওক। সেইবোৰৰ তুলনাত আগৰ দিনৰ খেলবোৰ যি খেল আছিল। সেই সেই তাৰ মাজতে মানে যি পাৰ্থক্য আছে। সেই খেলসমূহৰ মাজত তাকে সেইবোৰৰ ওপৰতে কথা পাতো বুলি ভাবিছো। কেনেকুৱা হ'ব বাৰু বিষয়টো?
অ হয় হয় বেয়া নহয় ভালে হ'ব ভালে হ'ব।
হয় হয়। মানে এতিয়া আজিকালি যি মানে তোমাৰ আধুনিকতাৰ প্ৰভাৱত যি মানে মোবাইলৰ যুগত আচলতে আজিকালি সকলো ল'ৰা ছোৱালী কি হৈছে- তোমাৰ মোবাইল গেমিঙতে একদম সোমাই থাকিবলৈ লৈছে গম পাইছ নে?
হয় হয় নিশ্চয় উম।
সেইটো মানে আজি মানে এক প্ৰকাৰে চাবলৈ গ'লে, তোমাৰ মোবাইল গেমিঙৰ ফলত আজিকালি মানে বহুখিনি অনিষ্ট হ হোৱা আমি দেখা পাওঁ আকৌ। হয় নহয় বাৰু?
উম উম হয়।
উম। হয়। এই আজিকালি যি দিনৰ যি গেমবোৰ সেইবোৰৰ তুলনাত আগৰ দিনৰ খেলবোৰ বাৰু কেনেকুৱা আছিল, সেইটো তুমি জানাই চাগে হয় নহয় বাৰু?
হয় হয় তাকে অ।
হয় হয়। এতিয়া তুমি আগৰ দিনত আম আমাৰ আমি যেতিয়া সৰু আছিলো আমি তেতিয়া কি আমি তেতিয়া কেনেদৰে খেলা ধলা কৰিছিলো গম পোৱা নে? একদম মানে ধুনীয়াকে তোমাৰ পথাৰলৈ যাওঁ পথাৰত। বা মানে এনেকুৱা ফিল্ডত নহ'লে চোতালত। ধুনীয়াকে খেলো কাবাডী খেলো, ফুটবল খেলো। তাৰ পিছত আকৌ তোমাৰ এইবোৰ ভলীবল, ক্ৰিকেট সেইবোৰ খেলো। গম পাইছা?
হয় হয়।
তাৰ ফলত আমাৰ কি হৈছিলে বাৰ? তাৰ ফলত আমাৰ বহুখিনি লাভ হোৱা আমি দেখা পাইছিলো। মানে তুমি এতিয়া যেতিয়া মানে তুমি চোৱা মানে তুমি যেতিয়া ফিজিকেল ফিজিকেলি যেতিয়া তুমি খ মানে কিবা এটা খেল খেলিবা তোমাৰ তাৰ পৰা তোমাৰ বহুখিনি শৰীৰৰ উপকাৰ হব কেনে এতিয়া তুমি যেতিয়া দৌৰিবা মানে ফুটবল টো খেলিব যি এতিয়া তুমি দৌৰিবা তাৰ ফলত কি হ'ব তোমাৰ মানে যি এ শৰীৰৰ তেজ চলাচল হ'ব। হয় নে নহয় বাৰু? অ তেতিয়াই তোমাৰ শৰীৰটো মানে একদম মানে ভালে থাকিব। গম পাইছা নে?
উম। হয় হয়।
কিন্তু তাৰ তুলনাত আজিকালি দিনৰ ল'ৰা ছোৱালীবোৰে কি কৰে একদম দিনৰ দিনটো শুই বহি। এনেকে বিচনাতে পৰি থাকি পেলাই এ দিনৰ দিনটো মোবাইল গেমিং খেলে মানে ফ্ৰী ফায়াৰ খেলে পাবজি খেলে। বি জি এম আই খেলে সেইবোৰ খেলি পেলাই মানে নিজৰ। সময়ৰ লগতে মানে তোমাৰ শৰীৰটো একদম নষ্ট কৰি দিছে গম পাইছা।
হয় হয় সেইটো হয়।
আৰু আজিকালিৰ দিনৰ ল'ৰা ছোৱালীবোৰে। মানে সেই সেইবাবে মানে খাবলে মন নকৰে আৰু শৰীৰো মানে স্বাস্থ্য। ত বহুত বেয়া হৈ গৈছে আ আগতে কি হয়। তুমি যেতিয়া মানে ফিজিকেলি যেতিয়া তুমি খেলিবা নহয় তোমাৰ যেতিয়া দৌৰিবা। তেতিয়া তোমাৰ মানে ঘৰলৈ আহি তোমাৰ একদম ভোক লাগিব তুমি খাবলৈ মন যাবা তাৰ ফলতে তোমাৰ মানে শৰীৰটো ভাল লাগিব। কিব গম পাইছা।
হয় হয় সেইটো হয়।
অঁ সেই কথাবোৰ আচলতে আমি মন দিব লাগে আৰু এতিয়া আ আজিকালি দিনত। বহু খিনি লৰা ছোৱালীয়ে এই তুমি এটা কথা শুনিছা নাই জানো। এই মাক দেউতাকৰ মোবাইলৰ মানে এ এ এ। এ মাক দেউতাকৰ মোবাইলৰ মানে এ কাউণ্টৰ পৰা বেংক একাউণ্টৰ পৰা যে পইচা পাতি যে চব উৰাই দিয়া সেইটো কথা তুমি শুনিছা। জ নাই।
হয় হয় শুনিছো শুনিছো।
সেইটো বাৰু কম ভয়ানক কথা নে সেইটো কেনেকুৱা কে মানে কেনেকুৱা হয় গম পাইছা না তুমি। এই তোমাৰ এতিয়া এ হে ম ধৰি লোৱা দেই। এ তুমি লগৰ সৰু সৰু মানে ল'ৰা লগ পালা বা ডাঙৰ ল'ৰা লগ পালা। তাৰপিছত যেনিবা তেওঁলোকে কিবা কথা পাতিলে মানে এনেকে মোবাইলত গেম খেলিলে পইচা পায়। এনেকুৱা কিবা কিবি গেম আছে বুলি কথা পাতিলে দেই। তাৰপিছত সৰু ল'ৰা এটাই যেনিবা ঘৰত গৈ পেলাই সেই গেম টো ডাউনলোড কৰিলে গম পাইছানে।
হয় হয় অ।
হেল্ল' অ তাৰ পৰা ডাউনলোড কৰি পেলাই তোমাৰ। মাক দেউতাকৰ বেংক একাউণ্ট দি পেলাই তোমাৰ গোটেই পইচা লগালে দছ টকা লগালে প্ৰথমতে বিছ টকা পালে যেনিবা। তাৰপিছত সেইটো লোকটো তেওঁলোকৰ বাঢ়ি গ'ল বাঢ়ি যোৱাৰ ফলত কি হ'ল। একদম পুৰা এগাল মান পইচা লগাই দিলে লগাই দিয়াৰ ফলত কি হ'ল তেওঁলোকৰ বেংকত থকা। সেই পইচা খিনি গুচি গ'ল গম পাইছানে।
হয় হয় নিশ্চয়।
সেইটো বাৰু বহুত ডাঙৰ এটা ভয়ানক ঘটনাৰ নিচিনা হৈ গৈছে আজিকালিৰ দিনত আৰু মানে। আমাৰ কি হয় সৰু সৰু ল'ৰা ছোৱালীবোৰে আচলতে সেই কথাবোৰ বুজি নাপায়তো। বে তোমাৰ কি গেম খেলিলে ভাল কি গেম খেলিলে বেয়া। আচলতে সেই কথাবোৰ আমাৰ মাক দেউতাকে মানে বেৰত। ল'ৰা ছোৱালীবোৰক ঘৰত বুজাব লাগে আচলতে গম পাইছানে।
হয় হয়।
অ আচলতে। সেইটোৱে মানে ঠিক সেইবাবে বহু খিনি মানে মানুহৰ মানে। মই বহুত লোকচান হোৱা দেখা পাইছো আৰু মানে বিশেষকৈ। তোমাৰ এই আজিকালি যি নতুন প্ৰজন্ম। অসমৰ ল'ৰা ছোৱালীসমূহক মানে সৰু সৰু ল'ৰা ছোৱালীসমূহ তেওঁলোকে কি কৰে একদম পুৰা গেম খেলি থাকে। গম পাইছা। অ সেইটো মানে বহুত এটা ডাঙৰ সমস্যাৰ নিচিনা হৈ গৈছে আজিকালি দিনত কাৰণ। আগৰ দিনত আগৰ দিনৰ তুলনাত আজিকালি দিনৰ মানে। মানে মানুহৰ একদম শৰীৰটোৰ বহুত কম যোৰি নিচিনা হৈ গৈছে তুমি এতিয়া চাবাচোন আজিকালি। সৰু - সৰু ল'ৰা - ছোৱালীয়ে একদম চশমা পিন্ধিবলৈ লৈছে গম পাইছানে?
উম উম হয়।
তাৰ আচল কাৰণটোৱে হৈছে তোমাৰ এই মোবাইল গেমিংটো, তোমাৰ যেতিয়া তুমি একদম মবাইল গেমিং কৰি থাকিবা কৰি থাকিবা তাৰ ফলত কি হ'ব তোমাৰ চকু বিষ কি হব তোমাৰ শৰীৰটো নষ্ট হব তাৰ ফলত তোমাৰ বহুত বেমাৰ - আজাৰ হব হয় নহয় বাৰু?
হয় হয় অ।
উ অঁহ আৰু এটা কথা আকৌ মোবাইল গেমিং খেলিলে যে তোমাৰ একেবাৰে ব অ লোকচান আৰু অপকাৰ সেই এইটোৱে নহয় কিন্তু মানে উপকাৰ উপকাৰো আছে দেই দুই এটা এতিয়া আৰ তুমি ধৰি লোৱা দেই এই আজিকালি যে কিমান কিছুমান যে মোবাইল গেমিং ওলাইছে মানে তোমাৰ এ স্পৰ্টচ খেলা বুলি যে কয় যে সেইটো যে অ সেইটো খেলিলে তোমাৰ পইচা পায় সেইটো আচলতে সেইটো লাভ হয় বাৰু। তোমাৰ তেনেকে খেলিলে সেইবিলাক লাভ হয় আৰু তোমাৰ এটা কথা মোবাইল গেমিং খেলিলে কিন্তু এটা কথা আৰু হয় কি তোমাৰ হেৰিটো মগজুটো একদম পুৰা ফাষ্ট হৈ যায় আকৌ। উম। এ অ তুমি এতিয়া চাবাচোন মানে তুমি এতিয়া ধৰি লোৱা আৰু ফ্ৰী ফায়াৰটো খেলি আছা দেই তোমাৰ আগত মানে তুমি ৰৈ আছা তাৰপিছত তোমাৰ এনিমিটো কোনফালে আছে তুমিতো সেইটো গম নোপোৱা? তুমিটো এতিয়া চাৰিওফালে মন দি সেইফালে ত তুমি একদম ৰৈ থাকিব লাগিব হয় নহয় বাৰু?
হয় হয় অ।
অ তাৰ ফলত কি হ'ব? তাৰ ফলত তোমাৰ মগজুটো ফাৰ্ষ্ট হ'ব কাৰণ তোমাৰ ঘপককৈ কোন ফালেদি মাৰিব সেইটোতো তুমি চাই থাকিব লাগিব হয় না?
উম হয়।
দিছুৱে সেইটোৱে কিছু - কিছু ক্ষেত্ৰত লাভ হয় কিন্তু মানে লাভতকে বেছি অপকাৰহে আছে বুলি মই ভাব বো আচলতে গম পাইছা? তাকে ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচোন বাৰু অলপ?
উম উম তাকে তাকে, তুমাই তুমি যিখিনি কথা কৈছা গুৰুত্বপূৰ্ণ কথা কৈছা এতিয়া মই যদ দি কবলৈ যাওঁ, তোমাৰ কি হয়? সকলো বস্তুৰে তোমাৰ ভাল - বেয়া দুটা দিশ থাকিবই। এতিয়া এতিয়া কি হয় তোমাৰ আহ মানে অনলাইন গেম আছে অনলাইন গেমটো বৰ্তমান সমাজত যে যুৱক যুৱতীৰ মাজত মানে এ জনপ্ৰিয় হৈ পৰিছে এতিয়া হা আচলতে সেই যি অনলাইন মানে অনলাইন গেম আছে সেইটো আচলতে ব্যৱহাৰৰ লগত কথা কাৰণ এতিয়া চাবা এ আমি যেতিয়া সেই মানে গেমটো কি হয় অ যেতিয়া আমাৰ ষ্ট্ৰেচ ফিল হৈ থাকে বা মনটো ভাল নালাগে বা আমি যেতিয়া অকলশৰীয়া অনু অনুভৱ কৰো তেতিয়া আমি যদি তেনেধৰণৰ কিছু গেম খেলো তেতিয়া কি হয় আমাৰ মনতো আচলতে অলপ নতন লাগে বা অ মনটো সচতে অলপ ভাল লাগে আৰু
হয় হয়।
হা আৰু অ কি আৰু তোমাৰ এ কি হয় সেইবিলাক খেলাৰ ফলত মানে তুমি যিখিনি কৈছা সেইখিনি উপকাৰো হয় তা তাৰে ভিত তা তুমি যোনটো ক'লা যে এ আমাৰ মগজুৰ মানে কিছুমান চিন্তা শক্তি বা তৎক্ষণাত কিছুমান অ তৎক্ষণাত কিছুমান একচন ল'ব পৰা সেই ক্ষমতাবিলাক বৃ দ্ধি হয় তাত তোমাৰ গেম এটা খেলি কি হয়? এ বিভিন্ন ধৰণৰ সকলো চাইডে তুমি ফকাচ কৰিবলগীয়া হয় এতিয়া কোন ফালৰ পৰা তোমাৰ একো ঠিক নাই। সেই ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ যি মগজু চিন্তা কৰা শক্তিটো বা সেই শক্তিখিনি আচলতে বৃদ্ধি পায়। আৰু, আৰু তোমাৰ আহ মনোযোগ বৃদ্ধিৰ ক্ষেত্ৰতো ই কিছুমান ভাল প্ৰভাৱ পেলাই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কথা কবলৈ গ'লে কিন্তু আজিকালি কি হৈছে আজি কালি কি হৈছে তোমাৰ এই অনলাইন যে গেম আছে অনলাইন গেম আচলতে ইমান জনপ্ৰিয় যে মানে ল'ৰা ছোৱালী বিলাকে তোমাৰ হয়। মানে দিনৰ দিনটো কেৱল সেই গেমতে ব্যস্ত থকা দেখা যায়। আৰু অ সেই ক্ষেত্ৰতহে আচলতে তোমাৰ বেয়া মানে লক্ষ্য পৰিলক্ষিত হয়। কাৰণ তুমি যেতিয়া দিনৰ দিনতটো সেই গেমটো খেলি থাকিবা তেতিয়া তোমাৰ অ চকুৱে মানে তোমাৰ চকু চকুত মানে বহুত খিনি বেয়া প্ৰভাৱ পৰে বা তোমাৰ মুডত মানে প্ৰভাৱ পৰে এতিয়া আহ আৰু সেইটো আচলতে এটা মানে আমাৰ নিচা লাগি যায়। আমাৰ কি হয় আমি সেই গেম নহ'লে থাকিব নোৱাৰো তেনেকুৱা এটা অৱস্থা নিচিনা চি হয়। সেই ক্ষেত্ৰত মানে আমাৰ সেই প্ৰব্লেম দেখা দিয়ে।
হয় হয় অ
অ আৰু তুমি কৈছা এতিয়া তোমাৰ আজিকালি ছাত্ৰ-ছাত্ৰী হওক বা একেবাৰে ক মানে কন কন বয়সৰ যি ল'ৰা-ছোৱালী আছে তেওঁলোকক মানে কম বয়সত চশমাৰ প্ৰয়োজন হয়। চশমাৰ নহ'লে তেওঁলোকে কোনো ধৰণৰ বস্তু ভালদৰে দেখা নাপায় বা আগত কি মানে অলপ দূৰৰ বস্তু এটা মানে দেখা নাপায়। এতিয়া
খানা পায়।
অ এতিয়া মোৰে তোমাৰ ভাইটি কেইজনমান আছে তেওঁলোকৰে লগৰ দু মানে কেইজনমান আছে তেওঁলোকে কি হয় মোক কয় আহি ক কয় সি মানে ঘৰত আহি, কয় যে মোৰ লগৰ এনেকা দু মানে বোলে সেই বেঞ্চত বহি থাকে মানে স্কুলত মানে বেঞ্চত বহি থাকে আৰু বৰ্ডত ছাৰ মানে ছাৰে কি লিখে সেইবোৰ মানে সিহঁতে ভাদৰে দেখা নাপায়। সেই ক্ষেত্ৰত যদি ক'বলৈ যাওঁ অ মানে কৈছে মোক এ মানে ডক্তৰক দেখুৱাইছিলে কৈছে মানে সেই অত্যধিক গেম খেলাৰ ফলতে সেইবিলাক হৈছে। বুলি ডক্টৰ মানে পৰামৰ্শ দিয় সেই ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ এ তোমাৰ অত্যধিক গেম খেলাৰ ফলত আমি কি কি আহ হয় মানে কি কি তোমাৰ উম বেয়া বেয়া দি হৈছে। সেইখিনি আমি আচলতে দৈনন্দিন জীৱনত আমি পৰিলক্ষিত হৈয়ে আছে।
আহ সেইকাৰণে আমি ইয়াৰ মানে ব্যৱহাৰৰ সঠিক দিশটো আচলতে জানিব লাগে। কাৰণ ব্যৱহাৰ ভালকে যদি ইয়াক ব্যৱহাৰ কৰিব পাৰো সি কিন্তু আমাৰ বাবে এটা মানে ভাল বস্তু হৈ বাৰু। এতিয়া কাৰণ চাবা এতিয়া গেম খেলি গেম খেলি এ তাত তোমাৰ কিমান লোকে এতিয়া নিজৰ ঘৰ চলাই আছে বা আৰ্থিকভাৱে সবল হৈ আছে। এতিয়া, এতিয়া বিভিন্ন ধৰণৰ আছে যিসকলে তোমাৰ এ বিশ্বৰ আগতো মানে এটা ভাল সুনাম কৰিব পাৰিছে বা তেওঁলোকে সেই তেওঁলোকৰ মানে আৰ্থিক ঘৰ দুৱাৰ চলাই আছে বা তেনেকুৱা এটা ইনকাম কৰাৰ ৰাস্তা হৈ পৰিছে। আৰু বিভিন্ন তোমাৰ ইউটিউবাৰ আছে যিসকলে গেম খেলি সেইসমূহৰ ভিডিঅ' তোমাৰ- এ ইউটিউবত মানে- ভিডিঅৰ সহায়ত সেইবোৰ তাত পঠিয়াই দিয়ে। যাৰ ফলত তেওঁলোকৰ ভিউচ আহে বা ছাবস্ক্ৰাইবাৰ বাঢ়ে। তাৰ ফলত- তাৰ পৰা তেওঁ টকা- পইচা উপাৰ্জন কৰিব পাৰে আৰু কি হয় আজিকালি তুমি ই স্পৰ্টচৰ সেইটো কথা কৈছা- এনেকুৱা কিছুমান ই খেল খেলোৱা দেখা মানে খেলে য'ত তোমাৰ- তোমাৰ যি টেলেণ্ট আছে সেই টেলেণ্টসমূহ তোমাৰ বিশ্বৰ আগত তুমি প্ৰকাশ কৰিব পাৰা। সেই ক্ষেত্ৰত আচলতে বিভিন্ন ধৰণৰ তোমাৰ ভাল দিশো আছে।
অঁ' আছে।
অঁ অঁ' এতিয়া তোমাৰ- আহ' সেই আৰু যি মানে আমাৰ যি অফলাইন গেম আচলতে আমি যেতিয়া মিলি জুলি- এনেকে আমি যেতিয়া- খেল খেলো সেই সেইটো খেলো কিন্তু আমাৰ বহুত প্ৰয়োজনীয় কাৰণ আমি আগতে কি হয় আমিতো- আগৰ দিনৰ আৰু এতিয়া দিনৰ মাজত যদি এটা তুলনা কৰিবলৈ যাওঁ ল'ৰা ছোৱালী বিলাকৰ মাজত। সেই আগৰ দিনৰ নিচিনা কিন্তু একতাটো বৰ্তমান সময়ত আজি ল'ৰা-ছোৱালীৰ মাজত দেখা পোৱা নাযায়। কাৰণ কি আজিকালি ল'ৰা ছোৱালী বিলাক তোমাৰ বাহিৰলৈ ওলাই নাযায়, একেলগে খেলা ধূলা নকৰে। আমি, আমি যেতিয়া সৰু হৈ আছো মানে তোমাৰ একেলগে ওলাই গৈ তোমাৰ পথাৰত কিমান ধান ইমান খেলা ধূলা কৰিছিলো। এতিয়া- কিন্তু বৰ্তমান সময়ত আজিকালি সেই ল'ৰা-ছোৱালী বিলাকে কিন্তু সেই খেলা ধূলাসমূহ নকৰা হৈছে। তাৰ ফলত তেওঁ একতা এটা ভাৱ সেই একতা ভাৱটো নাইকিয়া হৈ গৈছে বা তেওঁলোক বিভিন্ন ধৰণৰ শৰীৰ শাৰীৰিক মানে বেমাৰ-আজাৰ দেখা গৈছে। তেওঁলোকৰ মানে বাহিৰলৈ ওলাই- আৰু তুমি কৈছাই যেনে আমাৰ মানে আমি যেতিয়া খেলা-ধূলা মানে বাহিৰত গৈ যেতিয়া খেলা-ধূলা কৰো। তাৰ ফলত আমাৰ এ তেজ চলাচল হয় বা শৰীৰটো মানে ভাল হৈ থাকে। সেইকাৰণে- আহ' সেইকাৰণে আমি মানে তোমাৰ এই যি অফলাইন গেম খেলা অফলাইন খেলা ধূলা- সেইখিনিও আমাৰ মানে জৰুৰী। আচলতে ব্যৱহাৰৰ লগত- কথাকে, আমি যদি দুইটা বস্তু সমান পৰি মানে সমান পৰিমাণে যেতিয়া চলাই যাম- আচলতে আমাৰ। আচলতে আমাৰ দুইটা ফালৰ পৰাই আমাৰ লাভ হ'ব।
হয় হয়, অঁ'। তুমি ঠিক কথাই কৈছা বাৰু এতিয়া যি কৈছা। মানে সেই টোৱে, আমি এতিয়া অনলাই গেমৰ বিপৰীতে আমি বেলেগ গেমো খেলিব পাৰোতো ঘৰতে হয় নহয় বাৰু। তোমাৰ লুডু লুডু হওক, চেছ হওক সেই তেনেকুৱা ধৰণৰ আমি গেম খেলিব পাৰোঁ, কেৰম হওক হয়নে